ছ'চিয়েল মিডিয়াৰ বিষয়ে কথা পাতোঁ।
কি আছে কোৱা।
তুমি ছচিয়েলমেডিয়া চলাই ভাল পোৱাানে।
হয় মই ছচিয়েলমিডিয়া প্ৰাইভাগ চলাওঁ মই চলাই ভাল পাওঁ৷ আৰু তুমি ভাল পোৱা নে?
উম, মইয়ো ভাল পাওঁ ছ'চিয়েল মিডিয়া চলাইাকে বৰ ভাল লাগে, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগেই হৈছে৷ তোমাৰ ছচিয়েল মিডিয়াত একাউণ্ট আছেনে?
হয় মই ছচিয়েল মিডিয়াত একাউণ্টছ আছে।
তোমাৰ ছ'চিয়েল মিডিয়া ডেইলি ইউজ কৰা নে?
হয় ডেইলীকে ডেইলী ইউজ কৰো আৰু তুমি ইউজ কৰা নে?
ওম মই ডেইলী ইউজ কৰোঁ ৷তুমি আ ছ'চিয়েল মিডিয়াৰ এডভানটেজ আৰু ডিচএডভানটেজ ক'বলৈ পাৰিবানে?
হয় ছচি চিয়েল মিডিয়াৰ এডভানটেজ এইটোৱে যে মানে তাৰ পৰা আমি বহুত কিবা কিবি শিকিব পাৰো ছচিয়েল মিডিয়া পৰা মানে তেনেকৈ ইনষ্টাগ্ৰাম হল ইউটিউব হল আৰু জেমিনাই হল মানে গুগল জেমিনাই তাৰ পৰা আমি বহুত কিবা কিবি নলেজ গেইন কৰিব পাৰি। আমি কিবা সেইবোৰ মানে ডাউট থাকিলে মানে কলেজত স্কুলত ডাউট থাকিলে মানে ষ্টুডেণ্ট বোৰে ছাৰ্চ মাৰি কিনে চাব পাৰি বহুত কিবা কিবি নলেজ গেইন কৰিব পাৰি। আৰু ডিচএডভানটেজ এইটোৱে সে এইটোৱে হয় যে বেছিকে ইউজ কৰিলে আৰু ষ্টুডেন্ট বোৰৰ কাৰণে আজি আজি কালি মানে গেম বোৰ খেলে সেইকাৰণে মানে এইটো এডুকেশচনত মানে প্ৰভাৱ দিছ সেই অলপ মানতে এফেক্ট কৰিছে সেইটোৱেই ডিচএডভান্তেজ আৰু ক'ব পাৰিবানে?
উম মোৰ কোৱা মতে তুমি কলা যেনেকুৱা শিকিব পাৰি শিক্ষাতো আগবঢ়াব পাৰি যিহেতু অনলাইন চাইকে অ তুমি ঠিকেই কলা আমি বহুত কিবা কিবি বস্তু অনলাইন বস্তুবোৰ যিহেতু দেখিবলৈ নাপাওঁ সেইবোৰ বস্তু আমি আহ অ অনলাইনৰ ছচিয়েল মিডিয়াৰ দ্বাৰা দেখিবলৈ পাওঁ আৰু তেনেকুৱা বহুতবোৰ বস্তু আছে যিহেতু আমি চাইকে যাব নোৱাৰোঁ ছচিয়েল মিডিয়াৰ দ্বাৰা দেখিবলৈ পাওঁ ভালকে আৰু প্ৰভাৱটো তুমি ক'লা যিহেতু এফেক্ট কৰিছে৷ আ তোমাৰ অনলাইন গেমবোৰে অ সেইবোৰ এতিয়া বৰ্তমান বহুত যিহেতু অ অনলাইন গেম আছে বহুত ধৰণৰ বস্তুবোৰ আছে যিহেতু অ ষ্টুডেণ্টৰ অ শিক্ষাৰ পৰা ইমান আঁতৰি গৈছে অলপ আঁতৰাই লৈ গৈছে৷ ত সেইবোৰত টাইম ৱেষ্ট হৈ আছে সহতে গম পোৱা নাই ৷সেইটোৱে প্ৰভাৱ পেলাইছে বেছিভাগত ষ্টুেন্টৰ ওপৰত বেছি প্ৰভাৱ পেলাইছে অনলাইন গেম তোমাৰ তাতে অনলাইন টপআপ সেইবোৰৰ কাৰণে বহুত মানে অ ল'ৰা ছোৱালীবোৰ বেয়া হৈ গৈছে তেনেকুৱাত ফাঁচি হৈছে, যিহতু ইহঁতে পঢ়তকে যেতিয়ালৈকে মেচুৱেৰ নহয় তেতিয়ালৈকে ওলাব নোৱাৰে এনে তোমাৰ চচিয়েল মিডিয়াত কেতিয়াবা অনলাইনত তুমি গেম খেলি পাইছিলানে?
হয় আগতে পাইছিলো মানে এতিয়াতো খেলা নাই আগতে পাইছি
অ - অ মই অন অনলাইন গেম বহুত খেলিলোঁ ক'ব গ'লে মই দুবছৰ তিনি বছৰটো অনলাইন গেম বহুত খেলিলোঁ ৰাতি- ৰাতি খেলিলোঁ ক'লোঁ নহয় অনলাইন গেমে বহুত বেয়া কৰিছে ময় খেলিছিলোঁ দুবছৰ তিনি বছৰমান খেলিলোঁ৷
হয় তোমাৰ মানে কি এফেক্ কৰিছে? তুমি ক'ব পাৰিবানে
অ' তেনেকুৱা
মানে তোমাৰ জীৱনত তোমাৰ এ তোমাৰ জীৱনত কিবা কৰি ছ তোমাৰ এনে এডুকেশ্যনত কিবা এফেক্ট কৰিছে নে?
আৰু তোমাৰ ক'ব গ'লে তোমাকো তিনি বছৰ চাৰি বছৰ কিবা যদি মই আহ বেলেগ বস্তুত যদি আহ শিক্ষা ললো হয় কিবা বস্তুত মই যদি আহ শিকিবলৈ চেষ্টা কৰিলো হয় দুই তিনি বছৰত মই তাতে এটা আজি মই তাতে এটা এক্সট্ৰা ইনকাম কৰিব পাৰিলোঁ‌। যিহেতু মই সেইটো গেম অনলাইন গেমৰ দ্বাৰা এতিয়ো সেইটোতো খেলিকে পইচা নাহে এতিাই গম পালো সেইকাৰণে সেইবোৰলাইন অনলাইন খেলাতিকি বেলেগ কিবা শিকিলে মানে শেয়াৰ মাৰ্কেট বা অনলাইন বহুত ধৰণৰ ছচিয়েল মিডিয়াত তেনেকুৱা কামাই কৰা বস্তুত শিকিলে মানে এতিয়া তাতে বৰ ডেভলপ হ'লা হয় তেনেকুৱা হ'লা কিবা তুমি কিবা অ' অনলাইনত তেনেকুৱা কিবা মাৰকেটিং চাৰকেটিং নহ'লে তোমাৰ কিবা ট্ৰেডিঙৰ বিষয়ে তুমি শিকি পাইছ নে?
নাই সেনেকুৱাতো মই শিকি পোৱা নাই এনেই মোৰ মনো আছে। মান সেইটোতো সেইবোৰতো শিক শিকিব কাৰণে বহুত মানে এইটো নলেজ
নলেজ আৰু সময় লাগিব অ 'সময় লাগিব নলেজ লাগিব অ' সেই সময় যদি মই তেতিয়া কিবা ইনভেষ্ট কৰিল সখন আজি মই কিব পালো যিহেতু অনলাইন গেমে মোক দিব পৰা নাই সেইটো এ কলোঁ। তুমি তেনেকুৱা কিবা বেলেগকে অ' শিকিব মন আছে ন ইন ফিউচাৰ
হয় মোৰো মানে এনেকুৱা শ কিবোৰ মন আছে ট্ৰেডিং সেইটো শিকিব মন আছে ফিউচাৰত।
অ' অ' মোৰ শিকিব মন আছে আছে বাৰু মই সেইবোৰত অলপ নলেজো আছে ট্ৰেডিং কেনেকুৱা কৰে। ইনভেষ্ট কেনেকুৱা কৰে। সেইবোৰ ভালো লাগে।
হয় আৰু এনে তুমি কি হয় কোৱা
কোৱা তুমি কোৱা?
হয় তুমি কি এপ বেছিকে ইউজ কৰা।
অ' মই টো এপ ইউজ কৰা মতে তোমাৰ অল বেছিকেলি ইনষ্টাগাম ইউজঢ কৰো ফেচবুক ইউজ কৰো। সেইটোৱে তুমি কি ইউজ কৰা।
হয় মই বেছিকে ইষ্টাগ্ৰাম। আৰু তুমি চাটজেপটি ইউজ কৰোঁ‌। এনেতুমি ইষ্টাগ্ৰামো ইউজ কৰোঁ‌। উম ম মানে কি কি কি কি ধৰণৰ মানে কি চোৱা আৰু বস্তু ঠিক। কি ছোৱা
ইনষ্টাগ্ৰাম তোমাৰ গান চান কিয়নো আৰু তাতে কেইটামান কমেডি কমেডি ৰিলচ তেনেকুৱা ৰিলচবোৰ চাওঁ এনে লাভ ষ্টৰী ৰিলচবোৰ আহে। সেইবোৰ চাওঁ তুমি কি চোৱা ইনষ্টাগ্ৰামত।
হয় মই এইবোৰে চাও অ' ৰিলচ বোৰ চাওঁ‌ চৰ্ট ভিডিঅ' বোৰ চাওঁ‌ আৰু মানে এনে মানুহ বোৰে ট্ৰেভেলিং কৰিব যায় যায়। আৰু কোনোবাই ব্লগ বনাই সেইবোৰ চাও ইউটিউবত চাওঁ‌ আৰু কিবা মানে একজামৰ কাৰণে ডাইট থাকিলে। কিবা হ'লে এইটোকাৰণে ইউত তোমাৰ ভিডিঅ'ত চাও আৰু কিবা, মানে এনে কিবা নতুন কিবা বস্তু শিকিবৰ কাৰণেও মই মানে বেছি। কি ইউটোববোৰ চাও। হয় তুমি আজিলৈকে কিবা শিক-শিকি পাইছা নে ইউটিউবৰ পৰা?
অ' ইউটিউবৰ পৰা বহুত কিবাকিবি শিকিছোঁ মই। অ' যেতিয়া ক্লাছবোৰ কৰা নাছিলোঁ কলেজৰ তেতিয়া ক্লাছবোৰৰ মেথছবোৰ আ হাড-হাড আছিলে। মই অনলাইন ইউটিউবৰ পৰা শিকিছিলোঁ, তাৰ পৰা কিবাকিবি শিকিছিলোঁ। তুমি শিকিছিলানে?
হয় মইয়ো সেইবোৰ বহুত কিবাকিবি শিক কিছো
অ' কি কি? কি এনে ক'ব পাৰিবা নে কি শিকিছিলা কেনেকুৱা ধৰণৰ?
হয়, মানে মই বহুত কিবাকিবি মানে এডুকেশ্বনৰ বিষয়ত বহুত কিবাকিবি শিকিছোঁ। আৰু এনে মই মানে। কিবাকিবি ক্ৰাফ্ট টৰ বস্তু ড্ৰয়িং-চয়িং বনাওঁতে সেইবোৰো চাওঁ, আৰু কিবা কুকিঙৰ হ'লে কিবা সেটোও চাও কুকিঙৰ কেনেকা মিঠাই-চিঠাই বনাই কিনে তেনেকা কিবা, অ' মানে খানা
অ' তুমি অনলাইনত এনে ইনষ্টাগ্ৰাম ফেচবুক ক'লা নহয় তুমি চলোৱা, তাতে কিবা ফটো-চটো আপলোড কৰা নে?
হয়, ইনষ্টাগামত হয়, ইনষ্টাগামত মই ফটো আপলোড কৰি ভাল পাওঁ। লুডো কৰো, ষ্টৰিও ৰাখো। অ' কেতিয়াবা ৰিলচো বনাও।
অ' মই কেতিয়াবা মইও আপলড কৰোঁ, আ বেচিকেলি আ এনে সপ্তাহ- দুইসপ্তাহ তেনেকুৱা মন্থলী কেতিয়াবা হৈ যায়। তুমি ৰেগুলাৰ আপলোড কৰা নে? নে মাজে মাজে সময়ত আপ
হয়, মইও মাজে মাজে আপ যেতিয়াও মই কিবা ভাল জাগাত ফুৰিব যাওঁ মানে মোৰ ভাল মেমৰি থাকে দিবৰ কাৰণে মই আপলোড কৰোঁ। ফ্ৰেণ্ডৰ লগত ফুৰিব যাওঁতে, ফেমেলি লগত যাওঁতে সেইবোৰো মই লোড কৰোঁ। তুমি কৰা নে?
অ' ময়ো কেতিয়াবা ফ্ৰেণ্ডৰ লগত ক'ৰবাত ঘূৰিব গ'লো, ভাল দেখা পালোঁ, আ মেমৰি হিচাপে ফটোবোৰ আপলোড কৰোঁ। ইনফিউচাৰ যিহেতু চাব পাৰিম। অনলাইনৰ থ্ৰু দি আৰু তুমি কেতিয়াবা অনলাইনত তুমি ভিডিঅ' আপলোড কৰি পাইছানে?
হয় মই আপ-ভিডিঅ' লোড কৰি পাইছো, তুমি পাইছা নে?
আ মই আগতে ভিডিঅ'বোৰ বনাইছিলোঁ, নিজে ক্ৰিয়েট কৰিছিলোঁ। আ তেতিয়া বৰ্তমানতো সেইবোৰ কৰিব বাদ দিলোঁ। আগতে মই বহু ধেৰ ভিডিঅ' আপলোড কৰিছিলোঁ।
হয় কি ধৰণৰ ভিডিঅ' আপলোড কৰিছিলা?
এনে মই গেমৰ ভিডিঅ'বোৰ খেলিকে, ভাল-ভাল গেমৰ ভিডিঅ'বোৰ খেলিকে অনলাইন আপলোড কৰিছিলোঁ। তুমি কেনেকুৱা-কেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপলোড
হয় মই এনেকুৱা এটা ভিডিঅ' লোত কৰা নাই এনে ৰীলচবোৰ বনাইছিলো, সেইটো-সেইবোৰে ৰীলচ আৰু ব্লগ মই আপলোড কৰিছিলোঁ।
এনেই ৰেগুলাৰলি আপলোড কৰিছিলানে? ইয়েৰলি বা মন্থলি?
নহয়। এনেই সপ্তাহত এবাৰ-দুবাৰ কৰিছোঁ ছিলো আৰু ইমান কৰা নাই।
অ' সপ্তাহত এবাৰ-দুবাৰ কৰিছিলা? এতিয়াতো এতিয়াও আপলোড কৰা নাই এতিয়া, নকৰা তুমি?
হয় মই এতিয়াও পলোড কৰি থাকো।
কিয় আপলোড কৰা? তুমি এ-এনে এনে মোবাইলৰ বিষয়ে তুমি বেয়া কি ষ্টুডেণ্টৰ বিষয়ে চলোৱা ভাল হয় নে বেয়া হয় ক'ব পাৰিবা নেকি?
হয় ষ্টুডেন্টৰ বাবেতো ভাল ভাল শিকিবৰ কাৰণটো ভালে হয়, ভালকে এইটো ষ্টাডি ৰিলেটেড কিবা শিকিব পাৰিলেতো ভালে হয়। আৰু এনেতো গেম-চেম খেলিবলৈ টো বেয়া হয় আৰু এনে বেছি ঠিকে মানে মোবাইলৰ এডিকশ্বন হ'লেও
সেইটোতো হয়, অ' কথাটো ঠিকে ক'লা এনেই তুমি আ তুমি কি বিচাৰা? আ সিহঁতক মোবাইল, ষ্টুডেণ্টৰ হাতত মোবাইল থাকিব লাগে য়া নালাগে তুমি কি ভাবা?
থাকিব লাগে যেতিয়া মানে প্ৰয়োজন হয় মানে, যিহেতু কিবা ষ্টাডী-ৰিলেটেত নহ'লে কিবা এন্টাৰটেইনমেন্ট ৰীলচবোৰ চাওঁতে বেয়া এফেক্ট নকৰে যিহেতু অনলাইন গেমবোৰে এফেক্ট কৰে। সেইবোৰৰ মানে, এনেইটো ৰীলচবোৰো সেইবোৰো এডিকচন হৈ আৰু এনিটাইম পঢ়াৰ
হয়, তুমি এনেই কিমান এনেই ক'বা, কিমান ক্লাছৰ পৰা পিছত তুমি মোবাইলটো এনেই দিব লাগে ষ্টুডেণ্টক তোমাক লাগে!
এনেইতো টেন ক্লাছৰ পিছত দিব লাগে। আৰু তোমাক কি লাগে?
অ' এনেইতো তুমি ঠিকেই ক'লা, টেন ক্লাছ আ যেতিয়া কেতিয়াবা ইমাৰজেঞ্চি হয় কল কৰিবৰ কাৰণে, কিবাত ফাচি গ'লে অ' মোবাইলটো লাগা প্ৰয়োজনো আছে। আৰু প্ৰয়োজনটো লগাটো হয় বাৰু। আ তুমি এনে অ' কেতিয়াবা মোবাইলত তুমি অনলাইন ক্লাছ কৰি পাইছা নেকি?
হয় মবাইলত মই অনলাইন ক্লাছ আগতে কৰিছিলো। তুমি কৰি পাইছা? চানে?
অ' অনলাইন ক্লাছ কৰিছিলা?
হয়।
অ' ঠিক আছে দিয়া। থেংক ইউ।